ঘৰতে আছিলা নে?
অ' ঘৰতে ৰবা!
অ' কিবা কৰি আছিলা?
নাই। নাই। তুমি?
মোৰো নাই ৰবা। আহ' আজি মই মোবাইল ফোনৰ বিষয়ে আলোচনা কৰিবলৈ তোমাক ফোন কৰিছিলোঁ।
অ', কোৱাচোন মোবাইল ফোনৰ বিষয়ে কি ভাবিছিলা তুমি?
মই আজিকালি মোবাইল ফোন বিষয়ে মানে বৰ্তমান সময়ত মোবাইল ফোন আমাৰ জীৱনত এক অবিচ্ছিন্ন অংগ হৈ পৰিছে নহয় জানোঁ।
হয়। মানে এইটো সঁচা কথা। উম', মোবাইল ফোন অবিহনে এতিয়া দৈনন্দিন জীৱন কল্পনা কৰাটো কঠিন হৈ পৰিছে।
আগতে মানুহে যোগাযোগৰ বাবে চিঠি বা লেণ্ডলাইন ব্যৱহাৰ কৰিছিল। কিন্তু আজিকালি মানুহবিলাকে ফোনৰ ওপৰত নিৰ্ভৰশীল। কিন্তু, এতিয়া মোবাইল ফোনৰ জ জৰিয়তে মুহূৰ্ত পৃথিৱীৰ যিকোনো ঠাইত মান মানুহ লগত যোগাযোগ কৰিব পাৰি।
সঁচাকৈ। কেৱল ফোন কলেই নহয় যেনে ধৰ আজিকালি এছ এম অ, ভিডিঅ' কল, ইমেইল মানে, হোৱাটছএপ যোগেদি যোনটো ভিডিঅ' কল সেইটো বিভিন্ন ধৰণৰ আজিকালি সেইবিলাক ওলাই পৰিছে আৰু ভাল হৈছে। সেইবিলাকৰ কাৰণে মানুহবিলাকৰ সুবিধা হৈছে।
হয়। হয়। বিশেষকৈ ছাত্ৰ ছাত্ৰী বো বাবেও মানে মোবাইল ফোন বহুত উপকাৰী হৈ পৰিছে। ইয়াৰ সহায়ত তেওঁলোকে অনলাইন ক্লাছ কৰিব পাৰে, বা শিক্ষামূলক ভিডিঅ' চাব পাৰে। বিভিন্ন তথ্য তথা সংলাপ আদি পঢ়িব পাৰে। ত', সেইবাবে শিক্ষাৰ্থীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে মোবাইল ফোন উপকাৰী হৈ পৰিছে।
উম', হয়। হয়। হয়। সঁচা কথা মানে থাকিলে ম'বাইল ফোন এটাই যেনে এখন বুলি ক'ব পাৰি। যেনে ধৰা মানে লাইব্ৰেৰীৰ ধৰা তোমাৰ যাবলগীয়া মানে নোৱাৰিবা, তুমি যাবলৈ তেতিয়া তুমি মুম্বাই ততে চব চাব পাৰিবা।
হয়। হয়। মই বহু সময় পঢ়া শুনাৰ বাবে মোবাইল ব্যৱহাৰ কৰো। কিবা বিশেষ বুজি নাপালেও লগে, লগে, বিচাৰি ল'ব পাৰো। কিয়নো অ', ম'বাইল ফোনত কিবা এটা বস্তু নজনা বস্তু নিমিষতে পোৱা যায়। সেইবাবে মোবাইল ফোন লাইবেৰি লৈ নোযোৱাকেও আমি বিহু কথা জানিব পাৰো।
উম', হয়। পিছে তুমি উম, ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত আৰু মোবাইলৰ মানে এইটো ভাল বুলি ভাবা নে? বেয়া বুলি ভাবা কিবা অলপ জানা নেকি মানে? ভাল বুলি ভাবা নে তুমি বেয়া বুলি ভাবা? এইটো মোবাইলটো বেছিকৈ প্ৰয়োগ কৰাটো।
বহু সময় যেতিয়া ছাত্ৰ ছাত্ৰীসকলে সামাজিক মাধ্যমে অধিক সময় কটায়। ত', সেইটো তেতিয়া সেইটো বেয়া হৈ পৰে। কিন্তু যেতিয়া যি কিবা এটা কামত ছাত্ৰ ছাত্ৰীসকলে অলপ সময় মানে যিটো বস্তুত চাই তেতিয়া সেইটো সিমান অপকাৰী হৈ নপৰে। কিন্তু বহু সময় যদি এই ইণ্টাৰনেট বা এইবিলাক চোৱাৰ মানে পঢ়া অৱস্থাত অন্য বস বস্তু চাই কেনে সময় কটাই ত' সেইটো অনুপযোগী হৈ পৰে।
উম সেইটোতো হয়েই, যেনে ধৰা আজিকালি বহুত সামাজিক মাধ্যমত মানে ছাত্ৰ ছাত্ৰীসকলে বহুতো সময় মানে পাৰ কৰে, চ মানে সামাজিক মাধ্যমত। সেইটো কিন্তু মানে মই ভাবো এইটো উচিত নহয়, তুমি সেইটো কি ভবা?
হয় ইয়াৰ ফলত মানে পঢ়া শুনাত মনোযোগ কমি যায়। আৰু মানে পঢ়া শুনাৰ ফলাফলো বহুত বেয়া হৈ পৰে। কিন্তু তেওঁলোকে ম বহু সময় মোবাইলত ইন্টাৰনেটত আদিত চোৱাত ব্যস্ত কৰি দিয়ে বহু সময়। সেইটোৰ বাবে তেওঁলোকে পঢ়া শুনা বেয়া হৈ যায়, ত সেনেকুৱা হয়।
হয় আৰু আৰু বহুত মানে বহুতো ল'ৰা ছোৱালীয়ে মানে গেমৰ ওপৰত নিৰ্ভৰ থাকে মানে দিন ৰাতি একাকাৰ কৰি পেলাই মানে মোবাইলত গেমেই খেলি থাকে, সেইটো তুমি কি বুলি ভাবা এইটো উচিত নে উচিত নহয়?
নাই ইমান যেতিয়া গেম খেলি একে ৰাহে যেতিয়া মোবাইলটো চাই থকা যায় ত' তেতিয়া বহুতো চকুৰ বেমাৰ হয়। স্কিনৰ বেমাৰ হয়, এনেকে বহুত ৰোগকে দেখা দিয়ে। ত' এইবিলাক গেম খেলি এনেকে বহু সময় কটোৱাৰ ফলত অশেষ মানে সেই হয় বাধাজনক সেইটো বাবে কমকৈ মোবাইল চাব লাগে।
হয় পিছে মোবাইলটো কিন্তু ভালকৈও মানে ব্যৱহাৰ কৰিব জানিলে মোবাইলটো ভাল হয় মানে আজিকালি ধৰা মোবাইল ফোন অকল বেয়াতোৱে নহয় ভালো কৰে যেনে মোবাইল ফোনৰ আজিকালি বহু লোকে অনলাইন বেংকিং তাৰপিছত ডিজিটেল পে'মেণ্ট অনলাইন বজাৰ কৰা বাবে মোবাইল ব্যৱহাৰ কৰে এইবিলাক ক্ষেত্ৰত ক'বলৈ গ'লে মোবাইলটো বেয়া নহয়, মোবাইলটো আচলতে এইবিলাক ক্ষেত্ৰত মানে মোবাইলটো ভাল বুলি ক'ব পাৰি।
এইবিলাক ক্ষেত্ৰত চাবলে গ'লে মোবাইলটো ভালম কিন্তু যেতিয়া মোবাইলটো এইবিলাক কাম নকৰি গেম বা অন্য কামত ব্যয়ৱহাৰ কৰ তেতিয়া সেইটো বেয়া হৈ পৰে, কিন্তু যদি আহ কিছুমান পঢ়া শুনাৰ বস্তু বা এইবিলাক আজিকালি যিবিলাক অন ডিজিটেল পেমেণ্ট কৰিব পাৰিব পাৰি মোবাইলৰ জৰিয়তে। সেইবিলাকৰ কাৰণে মোবাইলটো কিন্তু উপযোগী হৈ পৰিছে, আৰু মোবাইলটো থকাৰ ফলত আমি দেশ বিদেশৰ বহুত বাৰ্তা লাভ কৰিব পাৰো। ত সেনেক সেইটো সেইটোৰ বাবে মবাইলটো বহুত উপ উপকাৰী।
উম লগতে আৰু মোবাইল ফোন বিনোদৰ এক ডাঙৰ মাধ্যম হিচাপে কাম কৰে মানে গান শুনা, চিনেমা চোৱা তাৰপিছত খেল আদি চোৱা মানে সহজে অ অতি সহজে কৰিব পাৰি খেল চোৱা তাৰপিছত বিভিন্ন ধৰণৰ কাম।
হয় হয় ঠিকে কৈছা, মোবাইলৰ জৰিয়তে আমি খেল বা এনেকে বহুতো বস্তু সেই কৰিব পাৰো।
উম হয় তাৰপিছত আৰু মানে উম মোবাইল চোৱাটো মানে বেছি ভাল নহয় সেইটো চিকিৎসক সকলেও মানে কয় যে অধিক সময় মোবাইল স্ক্ৰীণলৈ চাই থাকিলে চকুৰ সমস্যা হ'ব পাৰে তুমি এই বিষয়ে কি বুলি ভাবা।
হয় বেছি সময় চালে চকুৰ বা স্কিনৰ বেমাৰ সেইবিলাক হয়। তাৰ উপৰিও যেতিয়া অধিক সময় মোবাইলত কটোৱা হয় তেতিয়া। টো মানে টোপনিৰ সমস্যা হয় বা মগজুৰ সমস্যা হৈ পৰে যেতিয়া। বহু সময় একেৰাহে মোবাইল চাই থকা যায়। ত' সেইটো বাবে মোবাইল মানে চাব লাগে বাট কিন্তু ইমান সময় নহয় আৰু। উপকাৰী ধৰা মানে যিবিলাক কাম আমাৰ উপকাৰ হয় মোবাইল চোৱাৰ ফলত সেইবিলাক কৰিব লাগে। অন্যথা গেম চেম খেলি সেইবিলাকত সময় কটাব নালাগে মোবাইল চাই।
উম। আৰু তুমি আজিকালি এইবিলাক কথা মন কৰিছানে মানে বহুত মানে বন্ধু বান্ধৱ যদিও একে একেলগে একে সময় মানে সময় পাৰ কৰে। তথাপিও সকলো কিন্তু নিজৰ, নিজৰ মোবাইল ফোনতে কিন্তু ব্যস্ত হৈ থাকে তুমি সেইটো উপলব্ধি কৰিছানে তুমি নিজৰ ক্ষেত্ৰত।
হয়, হয় ঠিকে কৈছা। মই আমি যেতিয়া বন্ধু বান্ধৱৰ লগত থাকো ত' বন্ধু বান্ধৱ বিলাকে আ-আগতে। যেতিয়া মোবাইল ফোন নাছিল তেতিয়া মানুহ বিলাকে লগ হৈছিল। কথা বতৰা পাতিছিল সময় কটাইছিল। কিন্তু এতিয়া চবে লগ হৈ থাকিলেও মানুহবিলাক থাকিলেও চব নিজৰ নিমত কামত ব্যস্ত চবে মোবাইল চাই থাকিব বা সেনেকে অন্য কামত ব্যস্ত। ত' সেইটোৰ বাবে অলপ। অ সেই সে হৈছে কিন্তু বাট সেইটোৰ কাৰণে অলপ ভাল সেই হৈছে আৰু বেয়া হৈছে আৰু যে। আৰু সেইটোৰ বাবে মানুহ বিলাক মানে কথা বতৰা মানুহৰ মাজত কমি গৈছে ত' সেইবিলাক সমস্যা হৈছে।
হয় আৰু। মানে। মানে তাতে ধৰা শিক্ষামূলক কাম বিলাক কৰিলে ভাল মোবাইলটোত আৰু।
মানে যোগাযোগ আৰু প্ৰয়োজনীয় তথ্য আহৰণৰ বাবে মোবাইল ব্যৱহাৰ কৰা উচিত কিন্তু এনে। অদৰকাৰী সময়ত ধৰা বন্ধু বান্ধৱ তোমাৰ লগত আছে তুমি। উম বন্ধু বান্ধৱৰ লগত ধৰা সময় কত পোৱা নাই তেতিয়া সেইটো কথা ভাল নহয় উচিত নহয় আৰু ধৰা আজিকালি। বহু ল'ৰা ছোৱালীয়ে মানে এনেকুৱা কৰে নিজৰ পঢ়াৰ টেবুলত যাই পেলাই মোবাইলটো চাই থাকে পঢ়িম বুলি কয়। সেইটো উচিত নহয়। উম মানে তেওঁলোকে নিজৰ ওপৰতে ক্ষতি কৰি আছে।
হয় এইটো তুমি ঠিকে কৈছা তেওঁলোকে মোবাইল মোবাইলটোত লৈ কিবা থাকা বুলি কৈ চাম বুলি কৈ কিন্তু তেওঁলোকে মোক পঢ়াৰ বস্তু নাচায়। অন্য গেম খেলাত বা আদি কৰাত ব্যস্ত হৈ থাকে। ত' সেইটোৰ ফলত তেওঁলোকৰ পঢ়া শুনা বেয়া হৈ গৈছে তেওঁলোকৰ ফলাফল বেয়া। বেয়া অহা আৰম্ভ হৈছে ত' সেইটো বাবে যিটো কামত। উপযোগী সেইটো কৰিব লাগে মোৰ মতে তুমি কি ভাবা।
হয় সেইটোৱেই আৰু মানে বহু সময় ধৰা মোবাইলটো যদি একেৰাহে যদি চাই থকা নহয়।
তোমাৰ সেইটো এটা মিনিয়া বুলি যে কয় মানে সেইটো এটা তোমাৰ অভ্যাস হয় অভ্যাসত পৰিণত হয় আৰু তুমি সেইটো।
মনৰ পৰা বিচাৰিলেও সেইটোক আঁতৰাব নোৱাৰিবা আৰু বহু। আৰু মোবাইল ফোনবিলাকৰ বাবে নহয় আজিকালি মানে ঘৰতো বহু ল'ৰা ছোৱালীয়েক কম সময় দিব পাৰে। মানে যেনে ধৰণৰ পৰিয়ালৰ পৰা আজিকালি আঁতৰ হোৱা বুলিয়ও ক'ব পাৰি। তুমি কি ভাবা মানে এইটো হয়নে?
হয়, হয়, ঠিকে কৈছা মোবাইল ফোনৰ ফলত মানুহৰ মানে কোন মানুহবোৰৰ পৰা আঁতৰি ফুৰে, অকল গেম খেলা ত সেইতে ব্যস্ত হৈ থাকে। ত' সেইটো কাৰণে মানে মোবাইল ফোনটো উপযোগী হৈ গৈছে আৰু তুমি জানা চাগে নিশ্চয় গেম খেলাৰ ফলত বহুতো মানে গেম খেলে পিছত গেম যেতিয়া পৰিয়ালৰ মানুহে তেওঁলোকক গেম খেলিব নিদিয়ে। তেওঁলোকে আত্মহত্যা কৰি দিয়ে ত' সেইটো বেয়া কথা কাৰণ, সেইটো মানে এডিক্টেড হৈ পৰে তুমিটো ক'লা। মানে এটা গেম মেনিয়া টাইপ হৈ পাৰে নিচাত সোমাই যায় সেইটো ত' সেইটো বেয়া কথা। সেনেকুৱা হ'ব নালাগে।
হয়, আৰু ত, মোৰ বোধয় মানে ক'বলৈ গ'লে মোবাইল ফোনটো বেয়া নহয়, মোবাইল ফোনটো ভাল বুলিয়ে মানে ভালেই মোবাইল ফোনটো, কিন্তু এইটো সঠিক মানে সঠিককৈ ব্যৱহাৰ কৰিব জানিব লাগিব। তুমি কি ভাবা এই ক্ষেত্ৰত?
হয়, সেইটো তুমি ঠিকে কৈছা। মোবাইল ফোন বেয়া নহয়, মোবাইল ফোন ভাল। বাত তাৰ সঠিক উপয়োগ কৰিব লাগে। যদিহে মোবাইল ফোনটো সঠিক উপয়োগ নকৰি সৎ কামত ব্যৱহাৰ নকৰি বেয়া কামত কৰে, ত' তেতিয়া সেইটোয়ো অপকাৰী হৈ পৰে। ত' সেইবাবে মোবাইলটো নিজৰ স মানে যিবিলাক কামত আমাৰ সহায় হয়, সেইবিলাক কামত ব্যৱহাৰ কৰিব লাগে।
হুম, ঠিক হয়, তাৰপাছত সঠিক ভাৱে মোবাইল ফোন ব্যৱহাৰ কৰিব লাগে। তেতিয়া জীৱন সহজ আৰু উন্ন ত কৰি তুলিব পাৰে। তাৰ পাছত মই এইখিনিয়ে ভাবিছোঁ আৰু।
সে হয়, সেইবাবে কোৱা হয়, মোবাইল ফোন সঠিক ব্যৱহাৰ কৰা উন্নতি পথত আৰু অ-অপব্যৱহাৰ কৰিলে ক্ষতিৰ কাৰণ।
হয়, আজি কথাখিনি পাতি ভাল লাগিল, মানে তুমিও বহুতখিনি ভাল ভাল কথা ক'লা। মোৰ জানি ভাল লাগিলে। তোমাৰ কথাখিনি মোৰ হৃদয় চুলে।
হয়, তোমাৰো কথাবিলাকে মোক বহুতো শুনিলো, তোমাৰ ভাল লাগিল। ত' আগলৈও আমি এনেকে কথা পাতিম। আজিলৈ সামৰিছো। ঠিক আছে, ধন্যবাদ।
ধন্যবাদ।